শুনি আছোঁ শুনি আছোঁ।
কি কি কি কৰি আছা বন্ধু
আছা ভাল নহয় তুমি।
এ মইয়ো বতৰটো বেছি। বেছি ভাল নহয় ন গা বেয়া হবই।
উ
জ্বৰ হৈছে নেকি।
জ্বৰ নাই এনে গাটো বি বি বি কৰি আছে ৰৰুবি লগাৰ মানে। দুৰ্বল দুৰ্বল।
অ দুৰ্বল দুৰ্বল পৰি আছোঁ। অৰেষ্ট চৌৱাৰেছ খাই দিবা আৰু অলপ-
উম সেয়ে কৰিম বুলি ভাবিছো অল ওলাই যাও বাহিললৈ।
উম বাহিৰত ওলাই যোৱা আৰু গা বেয়া থাকিলে বাহিৰত ওলাই যাব লাগে অলপ গাইত। বাহিৰত মানে পথাৰ আছে ন তোমালোকৰ- পথাৰ বা নদীৰ পাৰ অ তাতে যোৱা বঢ়িয়া লাগে যাই কিনি- বাকী ৰাতিপুৱা কি খালা।
ৰাতিপুৱা মই এ ভা মানে ৰাতিৰে বাহী ভাত আছিল তাকে ভাজি- খালো আৰু চাহ খালো-
অ এনে খালা ন ভাতটো মানে পিয়াজ জলকীয়া, দি
অ অ পিয়াজ, জলকীয়া,
অ ঠিকে আছে মইয়ো। তোমাৰ কঠাল খালো ৰুটি খালো।
ভাল বেয়া নহয় বাৰু
কথাল গৰমত গৰমত ভাল নহয়। বেয়া গৰম লাগি আছে এতিয়া খাইকাৰে দহ টাকা কৰি খাইছো। ভয় বেছি খাব নোৱাৰো ৰ'বা কঁঠাল তুমি
মই কঁঠালটো ভালে নাপাওঁ দিয়া।
ভাল নপোৱা নেকি তুমি মানে। এনে ফলৰ ভিতৰত কি ভাল পোৱা।
আম আৰু এইভাগে জলফাই মানে আমি যেনেকে কয় জলপাই বুলি।
অ বুজিছো জলফাই চবে জলফাই বুলিয়ে কয়। তে মানে টেঙাৰ ভিতৰত জলফাই তাৰপিছত মিঠাৰ ভিতৰত আম।
উম তুমি আমটো বাৰু টেঙাতে পৰে।
অ বাৰু ইয়া ভাল পোৱা নে নাই তুমি মধুৰিআম,।
ম ধুনীয়া বেয়া নালাগে মানে বেয়াও নাপাওঁ আৰু ভালো নাপাওঁ নান
এই বেছি খালে পেটৰ গণ্ডগোল হয় ন মদৰি আম বেছি খালে। তাকেই মই মই। সোৱাদ চব ফলে চব মানে ফলে খাওঁ।
আহ
বাকী তোমাৰ আৰু এটা ছে ন অ কি বগা বগা টাইপ যে ফল সৰু সৰু বগা বগা।
কিঈবা
কি ক মই নামটো ভালকে মনত নাই। এতিয়া তাত তাত আকৌ এতিয়া আৰু ক্লামো ওলাইছে ন
উম উম।
প্লাম
উম অ প্লাম প্লাম।
প্লাম প্লাম
উম খাওঁ খাও আমাৰ গা
প্লা হয় হয় প্লাম মানেৰ শৰীৰত তেজ নাই এ তেওঁলোকে বেছি খালে ভাল।
মানে প্লামৰ পৰা তিয়াজ হয় নেকি
হয় হয় প্লাম প্লামৰ পৰা মানে তোমাৰ মানে শৰিৰত যদি তে মানে নাই বা কমি আছে বা তেজৰ পজিশন ভাল নহয় যে প্লাম খাই দিবা বা তৰমুজ খাই দিবা।
অ
ৰঙা জাতীয় যিমান বস্তু আছে।
উম।
ব্লাডৰ কাৰণে ভাল তেজৰ কাৰণে ভাল।
অ।
বাকী তুমি আজিকালি দেখিছানে মানে নিবনুৱা সমস্যা মানুহে বহুত হৈছে ন আজিকালি শুনিছ নে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'